অ শুনা পাইছা নাই।
অ পাইছো অ। কি কৰি আছা?
অ এ মই তোমাৰ এনেই ফেনতলতে বহি আছিলো। তুমি?
এয়া মইয়ো এনেই অকমান মুকলি হাৱা খাই আছো।
অঁ ভালেই কৈছা ভালে কৈছা। খবৰ ভালেই অঁ।
উম, উম এয়া ভালেই ভালেই। বাকী কলেজ চলেজ গৈ আছা?
কলেজ, কলেজ মানে মই সেই যোৱা নাই তোমাৰ পৰীক্ষা খতম হ'ল যে। তা পা এতিয়া সেইকেইদিন যোৱাই নাই বাৰু।
উম, উম বাকী এতা নাই -নাই খাও। খোৱা নাই বনাই থোৱা বনাই আছে আও উ। বাকী এফালে এতিয়া খেতি বাতি
উম, খেতি বাতি খেতি বাতি কৰি বাৰু দেই কৰিছে -কৰিছে মানে তোমাৰ মানে এতিয়া তোমাৰ মাটি চাটি ৰোৱা নাই আৰু এতিয়া। তোমাৰ এইফালে আলি চালি তোমাৰ কোৰ চুৰ মাৰিছে আৰু উম।
ই এতিয়া যি আমাৰ কাষতে দিকং নদী আছে দিকং নদীৰ তুমি দে কি চাৰে নহয় গৈছাই নহয়
দেখিছো দেখিছো হয়।
তা তা দিকং নদী খনৰ তুমি অৱস্থা দেখিছা নাই কিমান বেয়া হৈ গ'ল আগতকে।
অ তাকে নদী খনৰ কিন্তু অৱস্থাটো বহুত বেয়া হৈ গ'ল গম পাইছ নাই নে তোমাৰ এই মই সিদিনাখন গৈছিলো মানে তাৰপিছত দে খিছো মই অৱস্থাটো মানে তোমাৰ গোটেই তাত অ গোটেই লেতেৰা জাব বৰ জোথৰ পৰি আছে আকৌ তোমাৰ সেই প্লাষ্টিকৰ বটল পৰি আছে তোমাৰ তেনেকে মানে অৱস্থাই নাই আৰু
নাই নাই অতো এতিয়া কি কৰিছে মানে পানীৰ যি প্ৰদূষণ হৈছে ন এতিয়া খেতি খেতিবাতি কৰি মানে নদী কাষৰেতি নদী পানীয়ে খেতিত মানে যি আম এতিয়া নদী কাষৰি অঞ্চল এতিয়া চবেই
হয় হয়
কেতিয়াবা টো নদী কাষৰীয়া অঞ্চলত খেতি বাতি কৰিবলে ভাল মাটিসাৰুৱা হয় নহয় কিন্তু এতিয়া বৰ্তমান যি নদীৰ অৱস্থা হৈ আছে তাক হেই এতিয়া নদী কাষৰীয়া অঞ্চলত খেতি কলে আটাইতকৈ বিপদজনক বুলি দেখা পোৱা বিপদজনক দেখা হোৱা দেখা পোৱা গৈছে হয় নহয় মানে এতিয়া যি আমাৰ এতিয়া নদীৰ কাষত যি আমাৰ এতিয়া মানে পানী যি প্ৰদূষ্ষণ নদীৰ পৰা পানী লৈ এতিয়া খেতিত দিব ভয় লগা হৈছে হয় নহয়?
হয় হয়। তাকে এতিয়া তোমাৰ সেই প্ৰদূষণটো প্ৰদূ্ষণটো বহুত হৈ আছে বাৰু। হয় অ কোৱা কোৱা
হয় হয় হয়।
কোৱা কোৱা?
অ হয় হয় শুনি আছো।
অঁ কোৱা কোৱা? অঁ শুনিছা এতিয়া?
আছো।
অ অ মানে সেই তোমাৰ এই প্ৰথ প্ৰথম কথা মানে কি গম পাইছা নাই? এ তোমাৰ কি হৈছে তোমাৰ মানুহ বিলাকে যে তোমাৰ এতিয়া গোটেই তাত খানা চানা খাবলৈ যায় হয় নে নয় নহয়? কিমান দূৰ দূৰৰ পৰা আহে আহি মেলি কি কৰে তাত তাত যে তোমাৰ সেই বিভিন্ন ধৰণৰ লেত এতিয়া বস্তুসমূহ পেলাই থৈ আহে আকৌ কি কৰে তাত তোমাৰ এই প্লাষ্টিক অ প্লাষ্টিকৰ বস্তু বিলাক প্লাষ্টিকৰ বটল চটলৰ পৰা ধৰি মেলি যিমান মানে বেয়া বস্তু লেতেৰা জাবৰ জোথৰ যিমান আছে আৰু গোটেইখিনি কি কৰে সেই ন অ নদীতে পেলাই থৈ গুচি আহে তাৰ ফলতে কি হৈছে তোমাৰ গোটেই নদীৰ পানীখিনি বেয়া হৈছে,
হয় হয় তুমি ঠিকে কৈছা তুমি ঠিকে কৈছা হয় আৰু এতিয়া বৰ্তমান যি আমাৰ বানদাৰ যি আমাৰ এতিয়া আমাৰ এই অঞ্চলত ধৰি অহ বানদৰা অঞ্চলত বেছি মানে উদ্যোগ স্থাপন কৰা হৈছে। যাৰ ফলত নেকি তাৰ অ জাবৰ জোথৰ বোৰ ললে আমাৰ দেখা পোৱা যায় যে নদীতে পেলাই দিয়া দেখা পোৱা যায়। যাৰ ফলনিকে আমাৰ যি বিসংগতি সেই ত জাৰ ফলনিকি আমাৰ যি দিকং নদী সেই দিকং নদীখন মানে বহুতো প্ৰদূষিত হোৱা দেখা পোৱা গৈছে। যাৰ ফলত নেকি তাৰ পানী ব্যৱহাৰ কৰাটোও মানে অতি ভয়ানক হৈ
অ অ মানে তোমাৰ উপযোগীয়ে নহয় পানী মানে ব্যৱহাৰ কৰাতো উপযোগী নহয়ে আছে
হয় হয় উপযোগী নহয় আৰু বৰ্তমান সময়তে অ চৰকাৰো আমাৰ এই অঞ্চলৰ বাসিন্দাসকলে তাৰ লগত একো ব্যৱস্থা লোৱা দেখা পোৱা যোৱা নাই। যাৰ ফলত নেকি ভৱিষ্যতলৈ সেই নদীখনৰ হয়তো কোনো জীৱ জন্তু অহ হয়তো জীয়াই থাকিব পাৰিব, যিহে এতিয়া মানে পানী যি প্ৰদূষণৰ মাত্ৰা বাঢ়িছে আৰু দেখা পোৱা যায় যে অ বৰ্তমান সময়ত অ আমাৰ যি কাষ তে এতিয়া নতুন দলং আহ গঢ়ি তোলা হৈছে, তাত সকলোৱে পিকনিক খাবলৈ গৈ বা যি আমাৰ নতুন নৱপ্ৰজন্মৰ যি অঃ আছে সেইসকলে য'ত খানা খাবগৈ তাত বিভিন্ন ধৰণৰ অপ উ কাম কৰি অহা দেখা পোৱা যায়। আৰু আজিকালি দেখা পোৱা যায় যে নপন নৱ প্ৰজন্মই আহ ধপাত, গুটকা আৰু বিভিন্ন ধৰণৰ অচিল বস্তু তঝ নোখোৱাকে মানে থাকিবই নাই আৰু সেইবোৰ খাই নদীত পেলাই থৈ গোছিআহে যাৰ ফলৰ নেকি আমাৰ হয় হয় যাৰ ফল নেকি আমাৰ নদীখন বহুতো প্ৰ প্ৰদূষিত হোৱা দেখা পোৱা গৈছে আৰু সেইটো সেইটোৱে আমাৰ নদী কাষৰীয়া অঞ্চলৰ মানুহ আহ সকলেও সেই নদীখনন চাফ কৰাৰ কোনো মানে আহ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা মানে দেখা পোৱা যোৱা নাই আৰু আহ যাৰ ফালে নেকি আমাৰ নদী পানী ইমানেই বিশুদ্ধ হৈ আছে আগৰ দিনত দিক‌ং নদী বুলি ক'লে দিকং নদী বহুতো মাছ অহা দেখা পোৱা যায় আৰু হয়তো তুমিও লক্ষ কৰিছা আমিও লক্ষ কৰিছো যে খেতি বথৰত হয়তো টো আমি মাছ দেখা পোৱা নাই পথাৰত। কাৰণ
হয় হয় নিশ্চয় নিশ্চয় হয় দিকং নদী পৰা। হয় হয় এই তুমি এটা গুৰুত্বপূৰ্ণ কথা কৈছা বাৰু। হয়।
হয় হয় এৰা দিখৌ নৈখন যিহেতু প্ৰদূষিত হৈছে তাত মাছ বুলিয়ে নহয় বহুতো জীৱ -জন্তু তাৰ পৰা নাইকিয়া হৈ যাব। কাৰণ অঁ এটি ভাল অঁ মানে যেতিয়া পানী পৰিষ্কাৰ হ'ব তেতিয়াহে সেই পানীত বাস কৰিবলগীয়া জীৱ -জন্তু বোৰ থাকিব। কৰিব হয় নে নহয় আৰু তুমি কি ভাবা আমি তুমি কি ভাবা যে এই পানী উম! উম! পানী প্ৰদূষণ আমি এতিয়া মানে কেনে ধৰনে আমি ৰোধ কৰিব পাৰো তুমি কেইটামান কোৱাচোন আইডিয়া দিয়া?
অঁ মানে তোমাৰ এতিয়া পানী প্ৰদূষণটো ৰোধ কৰিবলৈতো আমাৰ এতিয়া ব্যৱস্থাটো গ্ৰহণ কৰিব লাগিব প্ৰথম কথা হৈ গ'ল কি গম পাইছা নাই আমি সেই তোমাৰ তোমাৰ সেই নদী পাৰত কি হয় আমাৰ পিকনিক খাবলৈ যাওঁ হয় নহয় তোমাৰ খানা খাবলৈ যাওঁ সেই তাত আচলতে আমি পাব বাৰু একো কথা নাই কিন্তু তাত যোৱা গৈ মেলি আমি যাতে সেই বস্তুবিলাক লেতেৰা বস্তুবিলাক যাতে আমি পানী নেপেলাওঁ প্ৰথম কথা সেইটো হৈ যাওক। সেইটো হ'ব আমি যা সেই মানে তোমাৰ সেই প্লাষ্টিক -শ্লাষ্টিকৰ পৰা ধৰি মানে যিমানখিনি তোমাৰ বস্তু আছে সেইবোৰ যাতে আমি পানীত পেলাই পানীখিনি প্ৰদূষণ নকৰোঁ সেইটো হৈছে প্ৰথম কথা, আৰু। ছেকেণ্ড কথা কি হয় তোমাৰ সেই নদীৰ কাষৰীয়া মানে যিসমূহ অঞ্চল তাত থকা মানে যিসমূহ মা মানুহ তাত তোমাৰ যিখিনি মানুহে তাত বসবাস কৰে, সেই মানুহ বিলাকে কি কৰে মানে বহুতো মত দেখিছোঁ মানে মই নিজে দেখিছোঁ কি হৈছে মানে সেই তোমাৰ যি লেট্ৰিনৰ পা পাইপটো গম পাইছে নাই সেই পাইপডাল কি কৰে তোমাৰ সেই পোনপটীয়াকৈ সেই নদীলৈ তোমাৰ ফিক্স কৰি থোৱা আছে গম পাইছা নাই যাৰ তাৰ ফলত কি হৈছে গোটেই পানীখিনি প্ৰদূষণ হৈছে তাত তোমাৰ সেই পানীখিনি তোমাৰ পানীখিনি তোমাৰ বিভিন্ন ধৰণৰ ভাইৰাছ, বেক্টেৰিয়া সেইবিলাক সোমাইছে হয় নহয় অ বিভিন্ন ধৰণৰ কিতাপ কীৰটানণো হৈছে তাত তোমাৰ পানীখিনি বিষাক্ত হৈ পৰিছে।
বিষাক্ত হৈ পৰিছে হয় হয়
তেতিয়া সেইটো অঁ সেইকাৰণে আচলতে কি হৈছে আমাৰ সেই পানীখিনি প্ৰদূষণ হৈছে, আৰু তোমাৰ এনেকুৱা তোমাৰ বহুত মানুহ আছে গম পাইছা নদী কাষ ৰীয়া তোমাৰ অঞ্চলত বাস কৰা বহুত মানুহ আছে যিসমূহে নদীৰ পানী খিনি বিশুদ্ধ বুলি ভাবি মানে ডাৰেক মানে সেইখিনি খাই গম পাইছা নাই খোৱাৰ উপযোগী হিচাপে সেনে গ্ৰহণ কৰে, ইয়াৰ ফলত কি হ'ব যেতিয়া তেওঁলোকে অ সেই পানীসমূহ যেতিয়া তেওঁলোকে গ্ৰহণ কৰিব খাব তেতিয়া কি হ'ব মানে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ -আজাৰে দেখা দিব গম পাইছা তেওঁলোকৰ এতিয়া সি আগতে যে হৈছিলে অ আগতে মানুহ বিলাকে কি হয় এই নদীত নদী পানীসমূহ ব্যৱহাৰ কৰিছিল যাৰ ফলত কি হৈছিলে মানুহবিলাকৰ তোমাৰ সেই কলেৰা, জণ্ডিছ, তেনেকোৱা ধৰণৰ তোমাৰ বেক্টে অ মানে বেক্টেৰিয়াৰ দ্বাৰা হয় বা ৰোগ ম আকৌ মানে সেই তেনেকোৱা ধৰণৰ বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰে মানে বেমাৰে দেখা দিছিলে, এনেই সেইটো সেইবিলাক বেমাৰ যিবিলাক মই যিবিলাক বেমাৰৰ কথা ক'লো। সেই বেমাৰ বিলাক আচলতে সেই সময়ত মহামাৰী আছিলে গম পাইছা নাই সেই সেই বিলাক বেমাৰত তোমাৰ বহুত মানুহৰ মৃত্যু হৈছিলে, গতিকে
হৈছিলে, হৈছিলে, হৈছিলে, এতিয়া আমি এতিয়া কি কৰিব লাগিব আমি ধৰি লোৱা এতিয়া আমি অ তুমি এতিয়া কি কৰিব লাগিব তুমি গম পাইছা নাই যে
উম! কোৱা
এতিয়া ধৰি লও ত আমি যদি এতিয়া খানা খাব গ'লো বা পিকনিক গলো যিকোনো নদী কাষত এতিয়া আমি কি কৰিব লাগিব খানা খাই অহা পিছত আমি যি অলাগতিয়াল বস্তুখিনি তাত সেইখিনি আমি চাব লাগিব যাতে আমি ভাল পানী লেতেৰা কৰিব নোৱাৰা জেগাত ভাল চে গাত খানি পুতি থৈ আহিব পাৰো যাতে সেইখিনি অ পানীৰ কোনো অনিষ্ট নকৰে আৰু যাতে কোনো আ ঠায়ো লেতেৰা নহয় আৰু বেলেগও গৈ যাতে সেই ঠাইখনত আকৌ এবাৰ আমাৰ দৰে খানা খাব পাৰে
হয় হয় নিশ্চয়
আমি সকলোৱে আমি সকলোৱে আমাৰ খানা খা খাবলৈ যা যি লেতেৰা হৈ আছে সেইখিনি চাফা কৰি আমি পাৰিলে তাত এখন চাইনবৰ্ড লগাই থব লাগিব হয় নে নহয় যাতে দ্বিতীয়বাৰ মানুহে দেখিলে আ আ তেতিয়া সেই যি অপকাম সেইখিনি কৰিবলৈ তেতিয়া মন নবঢ়িব হয়নে নহয়
হয় হয় হয় তাৰ আচলতে সেই সেই চাইনবৰ্ড খনৰ পৰা মানুহে বুজিব পাৰিব যে আমাৰ সেই পানী মানে সেই আমি যিখিনি মানে বেয়া কাম কৰি আছোঁ তোমাৰ পানী প্ৰদূষণ কৰি আছোঁ সেইখিনি কথা মানুহ মানুহে এনে বুজি যাব বুজিব মানে আৰু তাৰ ফলত কি হ'ব মানে বহুত পৰিমাণে মানুহে সেইখিনি লেতেৰা কৰিব মানে হয়
আৰু আমি এটা একশন ল'ব লাগিব যিখিনি আমাৰ এটা এটা একশন ল'ব লাগিব যিখিনি আমাৰ ডাঙৰ ডাঙৰ উদ্যোগ আছে নদীৰ কাষত সেইখিনিৰ ওপৰত আমি একশন ল'ব লাগিব যাতে তেওঁলোকৰ আৱৰ্জনা সেইখিনি যাতে নদীত নেপেলায় নদীত নেপেলাই কাৰণ যে তিয়া সেইখিনি একচুৱেলি ফিফটি পাৰ্চেণ্ট প্ৰদূষণ আমাৰ সেই উ দ্যোগ কল কাৰখাৰ পৰাই সৃষ্টি হয় আৰু বাকী যি থাৰ্টি পাৰ্চেণ্ট আছে সেই খিনি মানুহে আ প্লাষ্টিক জাবৰ জোথৰ পেলোৱাৰ ফলত হৈছে আৰু বাকী আ নেচাৰেলৰ কাৰণে হৈছে আৰু সেইটো স্বাভাৱিক আৰু আমি চেষ্টা কৰিব লাগে যে আমি মানুহেও কম কে প্লাষ্টিক পানীত পেলাও কমকে পলিথিন ব্যাৱহাৰ কৰোঁ আৰু তেতিয়া হে আমি বৰ্তমান সময়ত দেখা পোৱা গৈছে যে যি আমাৰ লোকেল মাছ লোকেল মাছ আমি বহুতে কম দেখা পোৱা গৈছে মানুহে কয় আজিকালি লোকেল মাছ পাবলৈ নাই আৰু মানুহে বহুতো চালানি মাছ খায় যিটো চালানী মাছ নেকি কোনো এটা পুখুৰীতহে এ মানে পোৱালি কোনো ভিটামিন কোনো সোৱাদ নাথাকে কোৱা হয় চালানী মাছ আৰু আ তুমি জানা হয় হয়তো লো কেল মাছৰ সমান সোৱাদ কতো নাই আৰু সেই লোকেল মাছ আমাৰ নদীত থাকে নদীৰ পৰা আহিহে আমাৰ পথাৰত পাইহি একচুৱেলি এতিয়া যদি ন নদীৰ পানীয়ে যদি প্ৰদূষিত হয়। তেতিয়া সেই মাছখিনি থাকিব ক'ত একচুৱেলি আমি সেই হয়। সেই মাছখিনি আমি যদি আমি উপভোগ কৰিবলৈ হয় আমাৰ দৈনন্দিন আহাৰ হিচাপে তেতিয়াহ'লে আমি নদীত পানী পৰিস্কৃত কৰিব লাগিব আৰু যদি আমি যদি হয় আমি যদি পিকনিক খাবলৈ গৈ খানা খাবলৈ গৈ নদীৰ কাষত যদি আমি যদি নদীত গাঁ ধুব নোৱাৰোঁ নদীত যদি সাতুৰিব নোৱাৰোঁ অলপ আমি যদি পানী যদি খেলিব নোৱাৰোঁ তেতিয়াহ'লে আমি নদী কাষত পিকনিক খাব যোৱা অৰ্থতো কি থাকিব হয় নে নহয় তুমি কোৱা
হয় হয় নিশ্চয় নিশ্চয় গতিকে সেইটো এটা বহুত অ দুখ দুখ লগা কথা গম পাইছা। নাই আমাৰ যে মানুহবিলাকে গৈ মেলি মানুহবিলাকে গৈ মেলি যে সেই জেগাবিলাক যে লেতেৰা কৰি আহে। অপৰিষ্কাৰ কৰি আহে গতিকে সেইবিলাক হয়। সেইবিলাক আচলতে আমাৰ এটা অতি দুখ লগা বিষয়।
দুখ লগাবৈ আমি সেইবাবে আমি সেইবাবে তাৰ সেই ক্ষেত্ৰত আমি ছাত্ৰ সংসদে হওঁক বা আমাৰ যি স্থায়ী বাসিন্দা সকল আমি তাৰ কঠোৰ একশচন ল'ব লাগিব তেতিয়াহে আমি সেই আমাৰ এতিয়া যি বৰ্তমান দিকং নদী আছে বা অনান্য যি নদী আছে সেই মান আমি সুৰক্ষিত কৰিব পাৰিম। আৰু তেতিয়াহে আমি ভ তেতিয়াহে এ এখন আমি গৌৰৱ অ মানে গৌৰৱ বোধ কৰি ক'ব পাৰিম আমাৰো এখন অ ধুনীয়া পৰিস্কৃত এখন নদী আছে আমাৰ কাষত। আমাৰ আকৌ ওচৰতে হয়ে নহয়?
অ গতিকে আমি সেই পানী প্ৰদূ্ষণটো ৰোধ কৰিব পাৰিম তেনেদৰে?
অ এতিয়া আশা কৰিলো অ তুমিও যাতে তোমাৰ লগৰ তোমাৰ মানে তোমাৰ যি স্থানীয় লোকসকলক কবা আৰু তুমিও এইবাৰ পৰা যদি খানা খাব যা নিজৰ লগৰ সকলক কবা, যাতে মানে তাত যতে ত'তে আহ আৱৰ্জনা নেপেলা অ নিৰ্দিষ্ট এ একোৰা সকলোৱে যিখিনি আৱৰ্জনা সেইখিনি দম কৰি পুতিআহক বা দম কৰি থৈ আহক হয় নে নহয়? তেতিয়াহে আমি উ নদী প্ৰচুৰ
পৰিষ্কাৰ কৰিব পাৰিম হয় হয় হয় হয় গোটেই সেইখিনিয়ে কথাখিনি অ তেতিয়া আজিলৈ ৰাখিছো আৰু দিয়া আকৌ এদিন এই বিষয়ে গভীৰভাৱে আলোচনা কৰিম তেতিয়া। উম বাৰু।
উম কৰিম।
আহ অ